হেল্ল'?
হেল্ল' শুনিছ নে?
অহ, শুনি আছোঁ কি কৰিছা?
এয়া শুই আছিলো তই?
মইও শুই আছো।
অ ভাত - পানী খালি?
নে গ'লি?
অ গ'লো।
খালো খালো কালি পিক কেনেকুৱা লাগিলে খা
ভালে লাগিলে, তইও যাব পাৰিলেহেতেন!
মই কৈছোঁ, তহঁতে এক তাৰিখটো কৰিবলৈ ক'লোঁ এক তাৰিখটো নকৰিলে।
মই কোৱা নাই নহয় তেহেটিহে ডেট ফিক্স কৰিছে।
তাকে মই লে কৈছোঁ মই চাৰি তাৰিখে হ'বলৈ হ'লে যাব নোৱাৰোঁ বুলি এতিয়া যাব বলৈ টো নাপালোহেতেন মানে হ'লোৱেই।।
অঁ।
মনজিতৰ কাৰণে হেৰিয়ৰ কাৰণে ৰৈ ৰৈ দিলি হৈন
মই দিয়াত একো ফিক্স কৰা নাই, মই গ্ৰুপত মেছেজ দেখিছ জানো মই দিয়া নাই নহয় গ্ৰুপত মেছেজ
উম মই ওলাই দিলোঁ সেইদিনাখন।
অ মই এটাও গ্ৰুপত মেছেজ নাই দিয়া অকাল কালি ৰাতিপুৱা লিজা ফোন কৰিছে কৈছে সেই এইটো কি বুলি এ বেছি দূৰ নহয় ওচৰতে
অ সেই হলেও অকমান আগলে গ'লগে ন?
অ এই এতিয়া বজাৰ ফালদি সোমাই যে দলং এখন যে পাই
অ কেনেকে স্কুটি লৈ গ'লি নেকি চবে
অ স্কুটি বাইক।
অ
ভালে লাগিছিলে বাও খাই পেলাই
এশ মানকে তুলিলি না
অ এশকে তুলিছে
অ এহ ভাল লাগে বাৰু তেনেকুৱা পৰিবেশ সেইবিলাক
উম এই অকল সাতটাহে আৰু একো হেৰি নাই নহয়
উম
এইফালে পাহাৰ নদী বনাবলৈ দিয়া নাই সিহতিহে বনাইছে আমি অকন অকন লাগি‌ দিছো অকল
অ এই আমি যে এবাৰ যে গৈছিলো তেনেকুৱা হ'ল ন
যেনেবা সেতিয়ে বনাইছে সেহতি চাৰিটাই
এইবাৰ বহুত ভাল লাগিছিলে আক
অ সেইবাৰ ভালিছিলে কালিও ভালিছিলে বাৰু ইমান বেয়া লগা নাই খাবলে
উম সেইবাৰ যে আমাৰ উম আমি যে সেইবাৰ যাওঁতে মাংস চাংস পূৰা বাঢ়িয়ে গৈছেগে।
কালিও একেই
নহলে ল'ৰাকেইটা খাব পৰা গৈছে অকমান চাগে ইমান হেৰি হোৱা নাই আও
ঐ হেমন্তই হেমন্তই খাইছে সিহে খাইছে সৰহকে
উম
যি দিছ খাই বৈ শুই আছে সেটো
পেটুৱাইহে সৰহকে খালে না
উম পেটুৱাইহে খাইছে সি ইয়াৰ পৰাই ধান্দা মাৰিছে লিভাৰ মাংসকন মন কয়লাৰ
অ
ব্ৰইলাৰ হেনো কোনোবাই নাখায় আকৌ গাহৰিও নাখায় সেইকাৰণে কয়লাৰ লৈছো এহ
তই গাহৰি খাৱ জানো
খাওঁ
খাই পাইছ না কি
উম
উম
সেহতি কৰিলে মেলিলে খালো বলো
ফুৰিলি ফটো মাৰিলি আহিলি আও
উম লি হেৰিয়া ভাগ কি ফটো দেখি তই গ্ৰোপৰ পৰা ওলাই দিলি তই চোৱা হলে হাঁহি হাঁহি তোৰ পেট বিষাই গলগে হেতেন ইমানেই জমনি
উম
খাবলে বহি পেণ তিতিলে তাৰ পুকৰ ফুটা দি বহি আছে
অ অহ
ক তাপা আৰু ঘৰত আছ নে ইয়াত নে তাত
ইয়াত আছো
আমাৰ ইয়াত।
নহয় ইয়াত।
অ'।
এই বৰৰ্তা এজনৰ অসুখ যে মানে যোৱা থোৱা অৱস্থা সেই কাৰণে গুচি যাবলৈ বেয়া পাইছো।
অ', এনেকুৱা হ'লে আহিবলৈ বেয়া লাগে নহয় আকৌ।
উম।
তাৰপাছতে
সেইকাৰণে ৰৈ দিছো আৰু।
উম, ভালে কৰিলি সেইটোৱে। ক তাৰপা আৰু খবৰ খাতি? কলেজ আহিবি নে এক তাৰিখৰ পৰা?
উম, যাব লাগিব।
উম।
এক তাৰিখা বুলি ক'লে এক তাৰিখ পৰা ক্লাছ নকৰে আৰু পাঁচ ছয় তাৰিখ মানৰ পৰাহে ক্লাছটো হ'বগৈ চাগে।
তেতিয়া পাই হ'ব চাগে ক্লাছটো আৰু।
এইবাৰ ল'ৰা ছোৱালী কিমান আহিছে জানো ডিপাৰ্টমেন্টবিলাকত?
এইবাৰ হাইচ আছে আছামিজত তাৰপা আছে আমাৰ ডিপাৰ্টমেন্টত।
এডুকেশ্যনৰ?
উম।
অ', আছামিজৰ ইমানে লৈছেনে এইবাৰ?
এইবাৰ আছামিজত বহু আহিছে ল'ৰা ছোৱালী।
আমাৰ ডিপাৰ্টমেণ্ট লৈকো বহুত আহে হেৰি পিছত ল'ৰা ছোৱালী ধৰ গুচি গুচি যায় কিছুমান ছোৱালী কিবা কিবি হওঁতে হওঁতে মানে
তেনেকুৱা হয় চব আহে তাৰ পিছতে চবত তেনেকুৱা হয়গে। এৰা এৰি কওঁতে কওঁতে।
অ', কিছুমানৰ বেগ লাগে এনেকে কিবা কিবি কওঁতে কওঁতে মানে বহুত নাইকিয়াই হৈ যায়গে।
হেয়া হৈ গে আহে নহয় প্ৰত্যেকবাৰে আহে। আমাৰ ডিপাৰটমেন্ত কিমানখিনি আহিলে যোৱাৰ এইবাৰ নাই নহয় তেনেকে এতিয়া ল'ৰা ছোৱলী। কিন্তু ডিপাৰ্টমেন্টৰ দেখাইে নাপ পাওঁ কোন কেইটানো আছে কোন কেইটা নাই আৰু গমেই নাপওঁ।
এই আমাৰ এইবাৰ যে কেইটামান বিদায় মিটিঙতহে মই মানে ফটো দেখিয়ে গম পাইছো সেইকেইটা আমাৰ ডিপাৰ্টমেন্টই আছিলে দেখিয়ে নাপালো দুট মানক।
মোৰ একেহে মিটিঙলৈ যেতিয়া যে আহিছে। মই মানে সুধিছো এইখিনি আমাৰ ডিপাৰ্টমেন্টৰ হয় জানো? তাহাঁতে কৈছে বোলে হয় মই তেতিয়াহে গম পাওঁ আমাৰ পাৰ্টমেন্টতো যে এইখিনি মানুহ আছে। তইতো নাহিলিয়ে বিদায় মিতিং হ'লে।
মই তেতিয়া এই ফুৰিবলৈ গৈছিলো যে সেইদিনা আহিছোহে মিটিংৰ দিনা।
আৰু মা হেৰিয়তে পাতিলে কেই তাৰিখে জানো পাতিছিলে আৰু। তহঁতক ভাত খুৱাইছিলে পাই?
অ', জানো গম পোৱা নাই।
অ', আমাৰ সেই ফ্ৰাই ড্ৰাইচ খুৱাইছিলে, আমাৰ আৰু হিন্দী একেদিনাখনেই।
আমাৰ এইবাৰ ফ্ৰাইড ৰাইচ খুৱালে তোৰ খাবই নোৱাৰি ইমানেই বেয়া।
কেইলে ক'ৰ পা আনিছিলেনো?
এই এইখনৰ হেৰি আতিথ্য নহয় ইখন
নেপালী
উম
নেপালী
নেপালীটোৰ নহয় এই এই যে হেৰিখন যে আছিল
অ এখন ফুট নাগি সেইখনৰ আৰু সেইখনত সেইখনৰ কলটো সেই ৰলটোহে ভাল লাগে আৰু পানী পুৰিটোহে ভাল লাগে বাকীবোৰ ইমান ভাল নবনাই সিহঁতি
আহ
আমাৰ এই বা আতিথ্য পা আনিছিলে
অ মোক ফটোখন বনাই দিবি আকৌ
অ দিম মোৰ হেৰি এইটো কিবা এটা হ'ল কোনো নোলোৱা হল
তোৰ ফটো কেইখন কিন্তু মই সঁচা ফটো বুলি ভাবিছিলো
বহুতে ভাবি আছিলে। তানে প্ৰমোদ টো নাই যে।
উম।
ফটোখন দি দিওঁ মানে সেনেকে আহি যায় সেইটো কাৰণে আকৌ ৰুমতো থাকা হ'লে ভাল আছিলে।
দুখন যে একজেক্ট টো সঁচাকে মই লিখা পিছত ময়ো তো লিচা হঁতৰ লৈকে গৈ ছাগে দুইজনেই
পিছফালে মৱা নিচিনা অ বেকগ্ৰাউটো সেইয়া পথাৰৰ নিচিনাই হ'ল আকৌ মিলি গ'ল পুৰা।
বেকগ্ৰাউণ্ড টো ই হেৰিয় স সিহঁতৰ ঘৰ আগ চাইডৰ মানে কথা খনৰ গতে নহ'ল নে?
অ সেনেকুৱা হৈ গ'ল। বহুতে সুধিছে কেতিয়া ফুটো মিয়িলি কেতিয়াও ফুটো মিয়িলি বুলি।
সেউজীয়া সচাগে পৰিৱেশটো ভালেই লাগে ন?
সঁচাকে কালি আমাৰ সেইখন জেগাত কি মজা লাগিছিলে নহয়। ভাত খাওঁতেহে বেছি জমনি হৈছিলে
কি
ভাত খাওঁ নে হেমন্তক লাগে সেই অকল কলিজা মোক লিভা কণ দে লিভা কণ দে পুতলাই খান্দি থাকোতে লিবাহটে কাইছে হেমন্তক দি দিছে
উম।
চব পৰে সেনেকে হেৰি কৰিছে।
ময়ো ইমান যাবলৈ যাবলৈ মনটো আছিলে।
পাৰিলহেঁতেন যাবলৈ কালি চবৰে কথা ওলাইছে।
আ?
মোৰ কথা ওলাইছে নে নাই?
ওলাইছে চবৰে একদম।
কি ওলাইছে মোৰ কথা?
এ এনেই কিবা কিবি মানে চবৰে ওলাইছে একেবাৰে।
ভাল লাগিছিলে।
এনেও ভালে লাগে তেনেকুৱাত।
মানে কোনো গান চান নাই আৰু মোবাইলত নেটৱৰ্ক চেটক নাপায় নহয়।
উম।
সেইকাৰণে একদম পুৰা চব হেৰি হৈ গৈছে।
ফটো মাৰিছোঁ আৰু চবে কথা পাতিছো।
অ চবে ফটো মাৰিছে আৰু কথা পাতিছে। লাষ্টত অহা সময়ত নেকি ভাতকেইটা কায়ো খোৱাই নাই। এ সিহঁতি ল'ৰাকেইটা কি কৈছে। পানী চৰিয়াত আনি আনিয গাত ঢালিছে মই অহালৈ গোটেই কাপোৰ কিনি বালিয়ও পানী অকল। হেল্ল'।
অ।
শুনিছা নে।
শুনিয়ে আছোঁ।
একদম পুৰা পানী চানি মাৰি অবস্থা বেয়া কৰি দিলে।
আকৌ এটা জাপলি ভৰ।
অঁ পায়। গৰমৰ বন্ধতে কলেজ খুলিলে আও চব বেলেগ বেলেগ হৈ যাব।
অকল ষ্টাইলীয়ে অকণমান দীপশিখাই সেয়া এইজনী।
দিপচিকা তাইটো সেই আগৰ পৰাই তেনেকুৱাই।
হেৰি দেখাই চে।
ধৰি মেলি নাথাকে বাৰু কথাবিলাক তাই ধৰি ল তই ন। তই আজি নামাতিলে বুলি পিছিদিনা তাৰ নমতাকে নাথাকে মানে।
অ সেনেকুৱা নহয় হলেও তাই সেই। কৈছে তই চুপ থাক একদম মনে মনে থাক তই।
উম।
তই ভাত পানী খালি নাই।
খালো।
অহ।
বনাই মেলি দিলে আৰু খাই বৈ মই আজৰি এতিয়া কামত লাগি আচো।
অ ঘৰত মানুহ কেইটা নো।
তিনিটা।
অহ। গৰম কেনেকুৱা সেইফালে।
গৰম বহুত তো ৰাতি ইয়াতে শুব নোৱাৰি।
এ একেই এতিয়া কাৰেণ্টোও গুচি গল ও।
উম। চট দিয়া যে ওপৰত সেয়া বেলেগ কিবা থকা হ'লে ইমান গৰমটো নহ'লেহেঁতেনেই।
অঁ।
কিন্তু এই চ এই ৰাতি মানে। হেৰিয়ে বেছিকে কাষৰ পৰা ওপৰ পৰা চব পায়।
মানে গৰম হাৱাতো সোমাই।
অ ফেনখনো গৰম হৈ যায় ধৰি ল ওপ। পায় হাৱা সেইটো আহে দিনটো গোটেই ৰ'দেই পৰি থাকে। গছ চছ ইমান নাই ওচৰত
অ
মই যেতিয়াই অকণমান ঠাণ্ডা পা
আমাৰ ফালে কাৰেণ্টটোও নাথাকে তোৰ এই কাৰেণ্টটো এ গৈছে এ আহিছে এ গৈছে এ আহিছে তেনেকেই থাকে দিনে ৰাতিয়ে
উ আমি কালি এটামান বজালৈকে বাহিৰতে আছো নেকি বাৰান্দাতে বহি আছো
অ
তাৰপিছত আহি খিৰিকী চিৰিকী খুলি মেলি
অঁ
যেন তেনে অকণমান শুলো আও
এ ইমান গৰম হৈছে ন সঁচাকে
এই ছটা বজাতে ইমান ৰ'দ দিবলে লৈছে চা দুপৰীয়া হোৱাৰ গতেহে লাগে মই শুৱা পা উঠো
তইতো সোনকালে উঠিব লাগে অলপ
সোনকালে ইমান সোনকালে নালাগে ছটা চাৰে ছটা তেনেকুৱা উঠিলেই হয়
অ তহঁতৰ ঘৰত থলে টো ভালেই
উম এই যে মানুহবোৰ থাকিলে বেয়া আৰু তই নাথাকিলে তো নিজৰ কথা
অ মানুহ তিনিটাহে তহঁতৰ আৰু কিনো আৰু হেৰি
উম বা আহিলেহে অকনমান মই সোনকালে উঠি মেলি কাম বনবিলাক কৰি থাকিব লা